হেল্ল'।
হেল্ল'।
অহ।
মনত কৰিছানে? কি কৰিছ?
এইয়া ভাইটিক কোচতে লৈ বহি আছোঁ।
অহ।
তুমি কি কৰিছাঁ?
মইয়ো এনেই আছোঁ।
অহ। আজি চানডে কেনেকুৱা গ'ল?
চান্দে মানে কি কবা, আমাৰ লগৰ এজনীৰ
উম।
হেল্ল'। লগৰ এজনী ফুৰিবলৈ গৈছিলে।
উম।
তাৰপিছত ফুৰিবগৈ তাইৰ মাথা বিষাই আছিলে। তাৰপিছত আহি পাই তাই মাথাও বিষালে বকুও বিষালে। উশাহ ল'ব নোৱাৰি। ন তাৰপিছত আকৌ আমাৰ ৱয়াডেল মেম- হেৰি আজি শ্বিলং গৈছিলে। কিন্তু আমাৰ নতুন কে আৰু এজনী এছিষ্টেণ্ট আহিছে নহয় ৱাৰ্ডেন মেমৰ, ৱাৰ্ডেন মেম যাবগৈ অলপ দিনৰ পিছত।
তাৰপিছত নতুন মে'মজনী আহিলে। তাত- তা বহুত একদম অৱস্থা বেয়া হৈ গ'ল তাৰপিছত- তাৰপিছত জি এম চি লৈ ৰিফাৰ কৰিছিলে কিন্তু কলেজৰ পৰা নিনিলে কিয় জানোঁ।
অঁ।
তাৰ মানে বহুত বেছি হৈ গৈছিলে। পুৰা উশাহ চুশাহ বন্ধ হৈ মানুহজনী চেঁচা পৰি গৈছিলে।
আমাৰ লগৰ কেইজনীয়ে মানে চিপিয়াৰ দিব লগা হ'ল।
অঁ।
কিবা এনজাইটি হেৰি হৈছিলে বুলি কৈছিলে। তাৰমানে সিহঁতৰ বোলে কোনোবা জোকাইছিলে।
উম।
ঘৰত কোনোবা ঢুকালে সেইকাৰণে হ'ল।
কোন ঢুকালে বা?
বৰ্তা নে কোনোবা বোলে হ'বলা বহুত ভাল আছিল বোলে লগত হ- তাই বতাকৰ লগত মানে সম্পৰ্কটো।
উম।
আৰু বোলে সিহঁতৰ- তোৰ মানে পৰিয়ালৰো আছে মানে মাকৰো আছে।
অ'।
এ তেনেকুৱা বহুত খিনি বেমাৰ ন' অ' তাৰমানে জেনেটিক- টো আহে পৰিয়ালৰ থাকিলে।
তাকে, আমাৰ চানডে টো বাৰু ভালকে গ'ল।
অ'।
উম, আমি জাগিৰোডত যে আছে নিজৰা পাৰ্ক।
অঁ অঁ।
ফুৰিবলে গৈছিলোঁ।
অ'।
উম, বহুত ধুনীয়া লাগিলে জেগাখিনি গৈ।
অঁ, মায়ে কৈ আছিলে তুমি বোলে শ্বিলং গ'লা?
এ, মাক ধেমালি কৰিছিলো। মায়ে এতিয়ালৈকে সঁচা বুলি ভাবি আছা নেকি?
এতিয়া গম নাপাও দিনত মই মোলে ফোন কৰিছিলে।
মায়ে এতিয়ালৈকে সঁচা বুলিয়ে ভাবি আছে। কাৰণ মায়ে মোক অলপ আগত ফোন কৰোতে সোধা নাই নহয়।
অ'।
মইয়ো ক'বলৈ পাহৰি থাকিলোঁ কথাটো আমি শ্বিলং যোৱা নাই বুলি। মই মানে এই নিজৰা পাৰ্কৰ মানে তাতে হেৰি নিজৰাত তো আছে নহয়, পানী পৰি থাকে ওপৰৰ পৰা বৰ ধুনীয়া। কে মানে, ভিউটো, মই সেইকাৰণে মাক ক'লোঁ মানে, হেৰি, কি আছিলে এইটো? আমি শ্বিলঙলৈ আহিছো বুলি পানী খিনি দেখালো।
অ' অ'।
মায়ে সঁচাকে গৈছো বুলি ভাবিলে শ্বিলং।
মায়ে কৈছে এ শ্বিলং গলা বুলি।
অ' মোৰ মাক কবলে পাহৰি থাকিলো।
তোমালোক মৰিগাঁৱতে আছে হেৰিয়লৈ নোযোৱা কিয়, সোণাপুৰত যে আছে চাইন্ঞ্চ চিটি।
তাকেই সোণাপুৰত আজিলৈকে জুবিন ক্ষেত্ৰলৈও গৈ পোৱা নাই নহয় মই।
অঁ তাত গ'লেও আকৌ চাইন্স চিটিও যাব পাৰিবা।
অঁ আজি আমি জাগীৰোড জাগ আমাৰ ইয়াৰ পৰাতো জাগীৰোড নাপাওঁতে সোণাপুৰ নেকি বাৰু?
অ', হয় নেকি
পাৰ হয় হবনে?
পাৰ হয় হবলা প্ৰথম এই গুৱাহাটী পা গলে প্ৰথম সোণাপুৰ পায় নিকি? তাৰপিছতহে দাৰ্জিলিং পায়।
জানো ভালদৰে নাজানো নহয়।
হয় নেকি প্ৰথম সোণাপুৰ পাই, তাৰ পিছত জাগীৰোড পাই নেকি?
উম, উম, উম। অ', অ'। কি ভাত পানী হ'ল?
অ', ভাত খালোঁ।
অঁ কিহেৰে খালা?
ব্ৰইলাৰ মাংস।
অঁ অঁ।
তোমালোকে?
আমি এতিয়ালৈকে খোৱা নাই আজি মানে দিনত বহুত কিবা কিবি খোৱা হ'ল। ৰেষ্টুৰেণ্টত সোমাইছিলো। তাৰ পিছত মানে চাওমিন, ফ্ৰাইড ৰাইচ এইবিলাক খাওঁতে গ'ল দিনটো! সেইকাৰণে এতিয়া ইমান বেছি ভোক নাই বাৰু!
উম।
কিন্তু এ ভাত অলপ উঠাইছো আৰু লগতে মানে দালিতে আলু দি দিছো।
অ' মই আজি এনেই ওলাই গৈছিলোঁ ওলাই যাব লগা হ'ল। বহুতখিনি জেৰক্সো কৰিব আছিলে।
উম।
তাৰ উপৰঞ্চি মোৰ ফেচ ৱাচ তেনেকে খতম হ'ল যে মই কৈছিলো যে সেইদিনাখন। আকৌ ফেছৱাছো এটাও আনিলো, জেৰক্সো কৰিলো, এই ইয়াৰ পইচা কেইটা মানে আছিলে যে মোৰ হাতত।
উম।
সেই তাৰ পাই গ'ল।
অঁ অঁ। তাকেহে।
মায়ে কৈ আছিলে দেউতাহঁতৰ দেখিলো
উমঁ' জানিছোঁ।
উমঁ।
তাকে, মাহঁত আহিম আহিম কেও আহিবই পৰা নাই।
অঁ।
উম।
তোমালোকৰ লগৰতোৱে ছুটি লৈ গৈছে।
অ।
ঘৰলে!
অ, ছুটী লৈ গৈছে, বেংকৰ কামত।
এটাই যে ল'ৰা, সিয়ে নহয় জানো!
নহয়, আমাৰ লগৰ নহয়, আমাৰ জুনিয়ৰ হে।
অ, জুনিয়ৰ মই বুলো চিনিয়ৰ নেকি!
নহয়, আমাৰ জুনিয়ৰ।
উম।
চিনিয়ৰৰতো ঢেৰ ল'ৰা আছে, অকল আমাৰ ক্লাছতহে এটা ল'ৰা।
উম, মই ভাবিছিলো সেই এটাটো নেকি বুলি!
নাই, তাৰ ঘৰ মংগলদৈ।
অ, অ। উম।
বাকী, ভাত আজি কিহেৰে?
ভাত, ক'লো ন দালিতে আলু দিছে।
অ।
কৈছিলো এবাৰ।
উম।
উম।
অ, আজি হেৰিয়ে মোবাইল অ, ভালেই বাৰু, কাইলৰ পৰা আমাৰ ক্লাছ হ'ব।
আহ, অ, অ, অ।
আজি হেৰিয়ে মোবাইল এটা ল'লে নহয় সি।
অ।
মই যে কৈছিলো তাৰ মোবাইলটো ডিছপ্লে গৈছিলে বুলি, এতিয়া কালিৰ পৰা একেবাৰে নচলা হৈ গ'ল।
অ, অ।
তাৰপিছত ৰেডমি এটা ল'লে গৈ।
উম। আচ্ছা, আচ্ছা!
বেছি দামি লোৱা নাই আৰু। কিন্তু এতিয়াতো চলিবৰ কাৰণে মোবাইল এটা লাগিবই ন! সেইটো একেবাৰে নচলা হৈ গ'ল, সেইকাৰণে ৰেডমি এটাই ল'লে গৈ। কিন্তু যেনিবা ছেকেণ্ড হেণ্ড কিনা নাই আৰু, ফাৰ্ষ্ট হেণ্ডে কিনিছে।
আচ্ছা।
সিয়ো ইনষ্টলমেণ্টতে লৈছে।
উম। কিমান ডাউন পে'মেণ্ট দিলে?
ডাউন পেমেণ্ট বেছি দিয়া নাই, পাঁচ হেজাৰ মান দিছে নেকি!
আচ্ছা! কি মোবাইল ল'লে বা?
ৰেডমি।
মোৰ ৰেডমিটো ভাল নালাগে।
উম, বেছি দামি লোৱা নাই সি। অ, সি ফৰ জি এ লৈছে।
উম।
ফাইব জি লোৱা নাই, তাৰ মানে এতিয়া অলপ হেৰি চলি আছে তাৰ। পিছত পাৰিলে, এক্সচেঞ্জ কৰি, নহয় পিছত এক্সচেঞ্জ কৰি লম বুলি কৈছে পাৰিলে।
কিয় ছেকেণ্ড হেণ্ড এটা লৈ ল'লে হেতেন, এনে, এনে পইচা কেইটা যাব ন, এতিয়া মানে হেৰি দি থাকোঁতে।
আজিকালি আকৌ, চেকেণ্ড হেণ্ডৰ ওপৰতো বিশ্বাস কৰিব নোৱাৰি যে।
নহয়, নহয় এনেওতো ই এম আই সোপাতো ভৰিবই লাগিব এতিয়া।
তাকে ছেকেণ্ড হেণ্ড এটা লৈ লোৱাহেঁতেন।
নাই কৈছে, অলপ দিন চলাই লাগিলে, এক্সচেঞ্জ কৰি লম তেনেকে কৈছে।
তোমাৰ মোবাইলটো, তাৰপিছত দেউতাক, দেউতাকো এটা কিনি দিব লাগিব।
নহয় মায়ে কৈছে, কিবা মাহঁতৰ বোলে চবকে, মোবাইল কিনিবলৈ বিশ হোজাৰ মান দিছে।
অহ।
তাৰপিচত মায়ে বোলে নিজৰ মাৰ ডাউন মাৰ যোনটো ই এম আই, সেইখিনি মাৰি দিব।
অ'।
মাৰি-মেলি বাকী কিতাই দি। অহ, মোলৈ এটা কিনি দিব বোলে।
মাহতক, উম, মাক কেতিয়ালৈ দিব।
জানো অলপ দিনৰ পিছত আৰু, কৈছো‌ মই ঘৰলৈ যোৱালৈকে হৈ যাব বুলি কৈছি। মই চাগে, জুলাই নহ'বা আগষ্টত যাম। কিন্তু, মোৰ সেইটোৱে মোৰ সেইটোৱে ভাবিছো মই, যেনে-তেনে চলি থাকিলে হ'ল আৰু।
তুমি
অনলাইন আছে গৈ আৰু।
তাকে।
আজি, ইনি ভৰিত ঘুৰি-মেলি আহিলো যে, এতিয়া মানে বহুত, টোপনি, টোপনি ভাব আহিছে।
মোৰ এটিতো মই বিক্ৰীও কৰিব নোৱাৰিম। এনে কৰিলেও চাগে, এক হেজাৰ মান পাম আৰু।
তাকে হে, কিবা হয়।
তাকে।
ঠিকে আছে দিয়া, টোপনিহে ধৰিছে।
অ'।
চাই লোৱা।
উম, হ'ব দিয়া।
উম।